হেল্ল'।
অ' হেল্ল'।
অ' কি কৰি আছা?
মই এনেই আছোঁ তুমি?
অ' মইও ভাত খিনি খাই কিনে অলপ শুলো।
অ' ঠিকে। খবৰটো বেয়া নহয় ভালো নহয় মাজৰে আৰু।
হয় হয়, বৰষুণ দিছে নে তোমালোকৰ ফালে?
বৰষুণতো আমাৰ ফালে পৰা দি আছে একদম বহুত দূৰকে দি আছে, তোমালোকৰ ফালে?
নাই আমাৰ আমাৰ এইবাৰ ইফালে মানে তোমাৰ ৰ'দ দি আছে, এতিয়া বৰষুণ নাই দিয়া। পুৱা মানে অকমান আহিছে। অ' অকমান আহিছিলহে কিন্তু এতিয়া নাই অহা পদ দি আছে একদম।
অ', অ', অ'।
উম, বাকী ভাত খালানে?
অ', অ', খালো তুমি?
নাই মই মই এতিয়া খালো মানে খাই কিনে শুলো এতিয়া। ত' তোমাৰ লগত অ' তোমালোকৰ মানে আমি নেচাৰ প্ৰকৃতিৰ কথা পাতো নেকি অলপমান।
অ' এইটো এটা বহুত ভাল আৰু এটা ধৰা মানে এটা বহুতো গুৰুত্বপূৰ্ণ এটা বিষয়টো আমি কথা পাতিবলৈ ভাল বুলি মই বিবেচনা কৰোঁ কোৱা কোৱা।
হয় হয় ত' ধৰি লোৱা আ তুমি ম তুমি লক্ষ্য কৰিছা নে কৰা নে নাজানো কিন্তু মই লক্ষ্য কৰিছোঁ মানে যোৱা যোৱা মানে কেইটামান বছৰ অ' মানে পৰা মানে ধৰি লোৱা পৰা বুলি নকওঁ মানে এইটো বছৰত মানে ধৰি লোৱা বহুত মানে অলপ গৰমতটো বেছি দেখা গৈছে নহয় জানো?
অ' তোমাৰ কথাটো একদম ঠিকেই কৈছা মানে চাৰিওফালে একদম গৰম একদম গৰম হৈ আছ ছে মনে মানে একদম পৰা পৰা একদম জুই লগাটোৰে একদম হৈ গৈছে মানে ঘৰৰ পৰা ওলাব নোৱাৰি একদম ঘৰ থাকিলেও একদম গৰম মানে একদম ফেন দিলেও একদম মানে একদম ফেন চেন দিলে মানে মানুহে থাকিব নোৱাৰে এনেকুৱা একদম গৰম হৈ আছে আজি।
হয়, হয় এই গৰম যে হৈছে বা এই যে আমি বিভিন্ন ধৰণ মানে বানপানীৰ সমস্যা হৈছে কিবা সমস্যা হৈছে। এইবোৰ আমি মানুহে নিজে নিজে কৰি অহা নাই জানো? মাই আমি মানুহ নিজে কৰিছো ন এইবিলাক। হেল্ল'।
উম কোৱা কোৱা শুনি আছোঁ।
অ এইবিলাকতো আমি মানুহে নিজে নিজে কৰা ন, ত ধৰি লোৱা। এই যে গৰম দিছে, এই গৰমৰ ফলৰ কাৰণ আছে ধৰা, আমি বিভিন্ন ধৰণৰ গছবোৰ কাটি কিনে আমি সেই গছবোৰৰ পৰা নিজৰ স্বাৰ্থৰ কাৰণে বিভিন্ন কাম কৰি আছো নহয় জানো?
উম' উম' ঠিকেই একদম তুমি একদম উচিত কথা কলা।
উম' উম '। ত', ধৰি লোৱা, এই আমি গাছবোৰ কাতি কিনে যদি এডাল গছ কটাৰ পিছত, যদি আমি দুইবাৰ তিনিডাল গছ ৰোপন কৰোঁ। গছৰ পুলি ৰোপন কৰোঁ। ত' সেই গ' কটা গছডালৰ, কটা গছডালৰ আমি ঠ, মানে অলপমান মিলি থাকে। যদিও সেই যি হকত ডাঙৰ গছডালে যিমান এটা মানুহক অক্সিজেন লেভেলটো মানে আমাৰ, অ' মানে, বায়ু, উশাহ-নিশাত টো মানে প্ৰদান কৰি আছিল ন। ত' গেছবোৰ প্ৰদান কৰিছে, কিন্তু মানে সেই সৰু গছৰ পুলিজোপা মানে তাৰে সমান নহ'লেও, কিছুসংখ্যকটো মানে মানুহৰ ওপৰত মানে সহায় কৰিব সেই এডাল গছ কটাৰ পিছত সেই ৰোৱা গছৰ পুলিসমূহে, নহয় জানো?
উম উম, একদম ঠিকে ক'লা। মানে মানুহবোৰে কি কৰি আছে মানে, গছ এডাল কটাৰ পিছত আৰু কাটিয়ে থাকে কাটিয়ে থাকে, সেই গছত কটা বিপক্ষে আমি এটা নতুন, তাৰ বদলি আমি দহটা নতুন গছ বা পাঁচ টা হ'লেও গছ আমি ৰুই দিব লাগে। কিন্তু মানুহে অকল কাটিয়ে যাই আছে, কাটিয়ে যাই আছে, অকল কাটিয়ে যাই আছে, গছবোৰ। গছ-গছনি বনাঞ্চল। পাহাৰ ভৈয়ামক সকলো ঠাইৰে একদম গছ-গছনি কাটি, একদম বনাঞ্চল একদম নষ্ট কৰি দি আছে মানুহবোৰে।
হয়, হয়।
তাৰ ফলত মানে তুমি জানা নে জানা মই গম নাপাওঁ। ‌ মানে তুমি গম পোৱা নে নোপোৱা মানে আমাৰ গছ বোৰত যে উশাহত যে অক্সিজেন, আৰু উশাহত যে কাৰ্বন ডাইঅক্স আৰু নিশাহত অক্সিজেন এৰি দিয়ে। লগতে এই লগত তে, উম, লগতে এ গছবোৰত যে মাটি দি দি, একদম শিপাটো মাটি খিনি ধৰি ৰাখে যে। একদম সি, সি পাৰে যাৰ ফলত ভূমিস্খলন নহয়। এইবোৰ জানা নে তুমি?
অ, মানে দেখা পাই আছা আজিকালি মান নে এনেকুৱা সমস্যাৰ ফলত মানুহবোৰে এনেকুৱা য', গছ-গছনি কাটা পৰা পাহাৰ ভৈয়ামত বিভিন্ন ভূমিস্খলন
লগতে ভূমিকম্প সমস্যা, লগতে আৰু আজিকালি একদম বায়ুটো আমি যদি উশাহ লওঁ, সেই উশাহটো আগ, আগতকে অলপ বেয়া হৈ গৈছে। হয় নে নহয়? তুমি এইটো ল
হয়, হয়। হয়, হয়, কৰিছোঁ, কৰিছোঁ। ত 'আ তেনেকুৱা ক্ষেত্ৰত ক'বলে গ'লে মানে, মানুহৰ বিভিন্ন ধৰণৰ সমস্যা সমুহ ল'ব লগিয়া হৈছে। ত' আমি আৰু
উম 'উম 'কোৱা।
' চপাই আহিছে। ত', তেওঁলোকে এইবোৰ, এইবোৰ মানে অলপমান গুৰুত্ব দিব লাগে যে আমি গছবোৰ কাটিব নেলাগে। বা আৰু ধৰি লোৱা মানুহে নিজৰ স্বাৰ্থৰ ৰাখি কাম কৰি আছে, নহয় জানোঁ? তেওঁলোকৰ কিবা এটা স্বাৰ্থ আছে, ধৰি লোৱা গছবোৰ কাটি, পাহাৰ বোৰ কাটি, ইণ্ডাষ্ট্ৰী বহাব। তেওঁলোকে বিভিন্ন ধৰণৰ কল-কাৰখানাও বহাব। ত', তেওঁলোকৰতো কিবা এটা স্বাৰ্থ আছে ন। ত', অলপ মানে ধৰি লোৱা অকলে আৰু মই এটা কথা লক্ষ্য কৰিছোঁ, তুমি কৰিছানে কৰা নাই গম পোৱা নাই।
অ', কোৱাচোন বাৰু।
অ', চাবা মই বিশ্ব পৰিবেশ দিৱসৰ দিনা কিছুমান লক কে মানে এনে আৰু মানুহক দেখাবৰ কাৰণে দচ বা পোন্ধৰডাল গছ ৰুপ, ৰোপন কৰি কিনে ছচিয়েল মিডিয়াত আপলড দে। আৰু পিছত সেই মান, ভিউজ পাবৰ কাৰণে আপলড দে, কিন্তু পিছত সেই গছবোৰ আছে নে মৰ যেনে বা পানী সমুহ, পানী চানী দিছে নে দিয়া নাই, সেইলোকৰ কিন্তু তেওঁৰ মানে কোনো মানে আ তাৰ নাই বা তেওঁলোকে নেক্স বা চাবলৈ নেযায়, নহয় জানোঁ?
উম, উম, তোমাৰ কথাটো একদম উচিত হয় ঠিকে কৈছা মানে চাবলগীয়াও ক'লো, মানে ভাবি লোৱা আজিকালি মানে মানুহবোৰে একদম চাবা গছ গছনি মানে এ, বিশ্ব পৰিৱেশ তেনে দিনা মানে বহুত মানুহে বহুত মই দেখা পাইছোঁ, মানে সিহঁতে মানে গছ গছ ফট' চট' একদম চ'চিয়েল মিডিয়াত আপলড কৰে, লগতে বহুত ন' এনেকা ট চত' দিয়ে ছ'চিয়েল মিডিয়াত যাৰ ফলত সিহঁতে মানে ভাল মানে দেখাই থাকে মানে মানে গ, মানে পৰিৱেশ প্ৰেমী মানে দেখাই কিন্তু সিহঁত নহয় আচলতে ইহঁতে অকল মানুহক দেখাবৰ কাৰণে দিয়ে আৰু সেই সেইদিনা যি গছতো দিব দিবৰ তাৰ পিছত আৰু নাযায়, এনেকুৱা কৰিলে ভাল নহয় কাৰণ গছ গছনি এটা আপোনাৰ এ, গছ গছনি এক প্ৰকাৰৰ প্ৰাণীয়ে বুলি ক'ব পাৰে, তেওঁলোকেও কাৰণ উশাহ আৰু নিশা লয় হয়নে নহয়?
হয়, হয়। তেনেকুৱা ক্ষেত্ৰত হ'লে মানে মান মই অলপ মানে সজাগ হ'ব লাগে আৰু নিজৰ ক্ষেত্ৰতে হওক বা তেওঁৰ তেওঁলোকৰ ঘৰখনৰ ক্ষেত্ৰতে হওক বা বেলেগ ক্ষেত্ৰতে হওক, ত পৰিৱেশেতো আমাক চলাই আছে নহয় জানো? পৰিৱেশৰ কাৰণেতো মানুহ জীয়াই, গছ গছনিৰ কাৰণে আমি মানুহ জীয়াই আছো, ত' সেইবোৰক য ধ্বংস কৰা আৰু গছ গছনিকো ত' আমাৰ পৰা একো খোজা নাই ন' না কিবা খুজিছে, তেওঁলোকক মাথো সংৰক্ষন কৰিব লাগে। তেওঁলোকক ভালকে বচাব লাগে বা তেওঁলোকক কাটিব নালাগে, তেওঁলোকে ত' আমাৰ বিনিময়তা খোজা নাই ন' ত' তেওঁলোকক আমি কিয় ধ্বংস কৰো, নিজৰ স্বাৰ্থৰ কাৰণে।
উম, তোমাৰ কথা একদম উচিত আৰু ঠিক।
তেনেকুৱা ক্ষেত্ৰ, মই এইবিলাক এইবিলাক পঢ়ি অ', এই গছ গছনিবোৰ মানে মানুহে নিজৰ স্বাৰ্থ কাট টিব নেলাগে মোৰ হিচাপত।
অ'। ঠিকে ক'লা মানে গছ গছনি কটা একদম বহুত বেয়া কবলৈ গ'লে।
হয়, হয়, হয়, হয়, হয়।
কিন্তু মানুহবোৰে বুজি তেওঁলোকে এতিয়াও মানে গছ গছনি কাট টি আছে সৰু প, মানে যেতিয়া সৰু আছোনা আমাৰ ধৰ এটা প পা আছিল বহুত ডাঙৰ পথাৰ আছিল, মই এতিয়া চাই আছো লাহে লাহে এই পথাৰটো লাহে লাহে লাহে লাহে লাহে একদম তাতে বহুত ক্ৰিকেট খেলো, বহুত গছ গছনি চাৰিও পালে মান ধুনীয়া এতম ঠাই আছিল, কিন্তু আজিকালি আমি যেতিয়া লাহেকে সৰু অলপ ডাঙৰ হ'লো আমাৰ তাৰে পা মানুহবোৰে আহি মাটিটো একদম ধংস কৰি দিলে, গছ গছনি গোট তে কাটি দিছে, ত আমি এটা আমাৰ স্কুলৰ ফালে এটা ফিল্ড আছিল তাতেও আমি ক্ৰিকেট খেলিছিলোঁ। তহ মাটিবোৰ কিনি কেনে একদম মা গছ গছনি কাটি তাতে কিবা শ্বপিং মল বনাইছে মানে সেইটোয়ে মানুহ বোৰে গ গছনিৰ মূল্য একো বুজি পোৱা নাই অকল সকলোৱে ঠাইতে অকল কাটিয়েই আছে একদম।
কাতি আছে হয় ত তেওঁলোকে মানে নিচেই অনুভৱ কৰা নাই কিন্তু এতিয়া কিন্তু কিছু কিছু লোকে অনুভৱ কৰিছে যে আমি আমি নিজে নিজক দেখ এই গৰমৰ পৰা আমি নিজে নিজে গৰম বোৰ মাতি আনিছো বা গৰম বোৰ হৈছে আমাৰ নিজৰ দষৰ কাৰণে। ত তেওঁলোকে কিছুমান লোকে এই বোৰ মানে বুজি চাইছে কিন্তু বুজিলে কি হব তুমি আৰু মই বুজিলে তো একো কাম নহব ন। ত' সকলো লোকে যদি মিলি কিনে আমি যদি মানে ধৰি লোৱা এমাহত যদিও আমি ধৰি লোৱা প এশডালো গছ গছৰ পুলি ৰুও তে তিও আমাৰ কিছু কিছু মানে সংখ্যক মানে।
সেই হ'ব আৰু মানে আমাৰ। ত' তেনেকুৱা ক্ষেত্ৰত আৰু ক'বলে গ'লে এইবোৰ মানে কি ক'ম। মানুহে নিজেই নিজৰ বিপদ মাতি আহিছে।
উম তোমাৰ কথাটো একদম ঠিকে আও তোমাৰ কথাটো একদম ঠিকে আৰু উচিত কথা কলা।
হয় হয়।
তেনেকুৱা ক্ষেত্ৰত অ তনেকুৱা ক্ষেত্ৰত মানুহে আৰু মানে সজাগতা হ'ব লাগে যে পৰিৱেশৰ আমি আৰু এটা মই এটা কথা ভাবিছো হা এই যে গছ গছনি বোৰ যে কাটি আছে ন এই গছ গছনিবোৰ কটাৰ ক্ষেত্ৰত চৰ তথা চৰকাৰে আমাৰ চিহ্ন উঠি অহা নৱপ্ৰজন্ম আছে সেই ন উঠি অহা ন নৱপ্ৰজন্মক যাতে যাতে পৰিৱেশৰ লগত মানে সং সংস্পৰ্শ ৰাখিব বা সম্পৰ্ক ৰাখিবৰ কাৰণে যাতে স্কুলত যাতে চৰকাৰে এটা নিৰ্দেশ যিয়ে যে পৰিৱেশৰ মানে পৰিৱেশ সংৰ ক্ষণৰ কাৰণে যাতে কিছুমান নিয়ম নীতি তেওঁলোকে যাতে এটা মানে পদক্ষেপ গ্ৰহণ কৰে স্কুলে স্কুলে। বা শিক্ষকসকলে যাতে শিক্ষকসকলক যাতে শিকাবই দিয়ে এনভাৰমেট চাইন্স মানে এডোকেশ্যন যি আছে সেইটো সেইটো মানে সকলোকে দিব লাগে তামানে।
উম উম তোমাৰ কথা একদম ঠিকে আৰু উচিত কথা ক'লা মানে সেই হা পুৰো। পৰা আজিকালি মই এটা ভাবো। সৰুৰ পৰা ছাত্ৰ ছাত্ৰীসকলক মানে এইবোৰ গছ গছনি জীৱ জন্তু প্ৰকৃতি প্ৰতি যদি একদম সজাগ আৰু প্ৰকৃতিৰ বিষয়ে একদম ভালকে যদি বুজাবা যায় স্কুল কলেজ ৰ ডসৰুৰ পৰা তেতিয়াহ তেওঁলোকে গছ গছনি ৰোৱা শিকিব লগতে তেওঁলোকে গছ গছ কটা পৰে এইবোৰ। বিৰুদ্ধ হ'ব আৰু গছ গছনিবোৰ একদম সজাগ হ'ব যাৰ ফলত মানে। ভৱিষ্যতৰ মানুহবোৰে যাতে গছ গছনি অলপ ৰূপণৰ প্ৰতি অলপ যদি গুৰুত্ব দিয়ে সেই টো মানে ভাল বুলি মই বিবেচনা কৰিছোঁ।
তেনেকুৱা ক্ষেত্ৰত তেনেকুৱা ক্ষেত্ৰত মানে চৰকাৰে অলপ মানে পদক্ষেপ গ্ৰহণ কৰিব লাগে ত মই তেনেকুৱা বুলি ভাবো আ উম উম তেনেকুৱা আৰু। অ এই ক্ষেত্ৰত মানুহ বোৰে অলপ নিজৰ সজাগ হ'ব লাগে নিজৰ লগতো তেওঁলো অ উঠি অহা নৱ প্ৰ্জন্ম তথা মানে যি মানে উঠি অ ন ন নৱপ্ৰজন্ম সকলক তেওঁলোকে অৱগত কৰাই দি ব লাগে এইবাৰ এইবোৰ বিষয়ৰ মানে অপৰত। আৰু শিক মানে শিক্ষানুষ্ঠান বিলাকতে এই মানে এইবোৰ কথা মানে ছাত্ৰ-ছাত্ৰীসকলক শিকাব লাগে বুলি মই ভাবো। ত‌ই জান বাকী অঁ! ত' বাকী যিয়েই নহওক তোমাৰ লগত এটা নজনাৰ বিষয়ে মানে আলোচনা কৰিলো বহুত খিনি জানিব পাৰিলো। ত' পিছত আৰু এনেকুৱা কথা পাতিম।
উম-উম! দিয়া ঠিক আছে দিয়া।
উম। অঁ! ধন্যবাদ-ধন্যবাদ।
ধন্যবাদ দিয়া।